হেল্ল।
অ, শুনি পাই
হেল্ল। অ, অলপ কমকে শুনিছো। আৰু অলপ মাতটো জুৰছে শুনা পোৱা নাই মানে, অ', অ', পাইছো- পাইছো- পাইছো।
অ, কি খবৰ ভালনে?
অ', ভাল-ভাল, তোমাৰ? আজি ইমান দিনৰ পিছত?
অ', তাকে ভাবিলো অলপ কথা পাতো।
অ, আ আজি কি টপিকত কথা পাতিম?
আজি পেৰেণ্টছৰ বিষয়ে কথা পাতোঁ নেকি, কি কোৱা?
অ, পিতৃ-মাতৃৰ বিষয়ে?
অ, পিতৃ-মাতৃৰ বিষয়ে কথা পাতো।
অ, বহুত ভাল টপিক। এই তোমাৰ আমাৰ পিতৃ-মাতৃ আ জীৱনত বহুত গুৰুত্বপূৰ্ণ দেই।
হয়, হয়। তেওঁলোকে আমাক ভাল পোৱা শিক ক্ষা আৰু সমৰ্থন দিয়ে, আমাক ভালো পায়। আমাক আৰু সেহঁতৰ আমাৰ জীৱনত যিমান গুৰুত্ব গুৰুত্ব আছে, সিমান মানে চাগে বেলেগ বস্তু সিমান গুৰুত্বপূৰ্ণ নহয়ে।
অ, অ। তোমাৰ মা আৰু দেউতা সম্পৰ্ক কেনেকুৱা?
মোৰ মা আৰু দেউতাৰ সম্পৰ্ক বহুতে ভাল। তেওঁলোকে সদায় মোৰ ভালৰ বাবে চিন্তা কৰি থাকে, তোমাৰ?
অ, বহুত ভাল। এই মোৰো, মোৰ বহুত বেছিয়ে চিন্তা কৰে মায়ে মোৰ মোক লৈ মেলি। আৰু তেওঁলোকে সদায় মোৰ ভালৰ বাবেই চিন্তা কৰে বাৰু।
অ, তাকেই। মাতৃ পিতৃয়েটো আমাৰ ভালৰ কাৰণে ভাবে।
অ, তুমি ৰুমতে আছা নেকি তোমাৰ? অ, অ, মইও ৰুমতে আছো। ময়ো মই এতিয়া বেলকনিত কথা পাতি আছ ছিলো মানে ইমান চিঞৰ-বাখৰ হৈ আছে সেইকাৰণে ৰুমতে আহি গ'লো।
অ, আচ্ছা, আচ্ছা।
অ, এ বা এগৰাকী ৰুমত আহি গলো।
অ, অ।
অ, বেয়া নেপালে হয় আৰু বা জনীয়ে। অ, উম তাকেই। এ কেতিয়াবা তেওঁলোকে আমাক বকাও মানে বহুত গালিও দিয়ে আকৌ। নহয় জান
অ, গালিটোতো মই খায়ে থাকো। কিন্তু সেই আমাৰ ভালৰ কাৰণে বুলিয়ে ভাবোঁ আৰু সেইকাৰণে মানে ইমান দুখ কৰি নাথাকো।
তাকে, তাকে। সৰু থাকোতে মোৰ মা উম, মানে মোৰ পঢ়া লিখাওতো বহুত সাহাৰ্য কৰিছিলে দেই।
অ, মোৰ দেউতাও সদায় পৰীক্ষাৰ আগত মানে মোক বহুত সাহাৰ্য কৰে। মোক খাবলে দিয়ে
তাকেই, দেউতাকবোৰ তেনেকুৱাই থাকে, নহয় জানো? পেৰেন্টছ পা আমি বহুত কথাও শিকোঁ বাৰু।
অ। যেনে কেনেকে ডাঙৰ লগত, অ। ডাঙৰ লগত কেনেকে সন্মানত কথা পা সন্মান দিব লাগে, কেনেকে আমি জীৱনত আগ পুৱাই যাব লাগে সেইবোৰ আমি পেৰেণ্টছৰ পাই আমাৰ মাতৃ পিতৃৰ পাহে শিকি শি শিকিবলে পাওঁ।
তাকে, তাকে। দায়িত্বও শিকায়, নহয় জানো?
অ, শিকাই, শিকাই হয়।
পথত যোৱা আৰু এই গুণবোৰ জীৱনত বহুত প্ৰয়োজনীয়, নহয় জানো?
হয়, হয় একদম, একদম। জীৱনত এইকিটা থাকিলে আৰু আমাক একো নালাগে। মানে তেনেকে আমি আগুৱাই যাব পাৰো। তুমি মাতৃ-পিতৃৰ লগত বেছি সময় কটোৱানে?
অ', আগতে বেছি কটাব পৰিছিলোঁ কিন্তু এতিয়া বহুত কাম আৰু পঢ়াৰ বাবে কম হৈ যায় সময়টো আৰু।
অ। মোৰো একেই। মই পঢ়াৰ বাবে যিহেতু টাউনলৈ আহিলো মই বেছি সময় দিবই নোৱাৰোঁ আজি-কালি।
তাকে, তাকে। কিন্তু ফ্ৰী টাইমত মানে ফ্ৰী টাইম অলপ পালেও তেওঁলোকৰ লগত মানে কথা পাতিবলৈ চেষ্টা কৰোঁ আৰু।
অ'। তেওঁলোক, তেওঁওলোকৰ লগত বহি কথা পাতিলে ভাল লাগে। মনৰ বুজ বুজটো হেৰি
হয়-হয়। একদম-একদম, তেওঁলোকৰ জীৱনৰ অভিজ্ঞতা পৰা বহুত শিকিবলৈও আছে।
হয়-হয়, একদম ঠিক কৈছা। তুমি মাৰ বনোৱা বস্তু বোৰ ভাল পোৱা নে?
অ', মোৰ মাৰ খানা? অ', অ', অ', ঘৰৰ ঘৰৰ খানাৰ সোৱাদ অলপ বেলেগেই থাকে ইয়াত চহৰৰ খানা ইমান ভাল নালাগে মোৰ। মোৰ মাৰ হাতৰে বেছি ভাল লাগে।
অ', একদম ময়ো একে দেই। মই যিমান দূৰত নাথাকো কিয় ঘৰৰ খোৱা সদায় মনত পৰে।
অ', মোৰো, মোৰতো এতিয়াও মনত পৰি আছে। মোৰ মা দেউতাৰ লগত অ', মানে কটোৱা সময়বোৰ বহুত মূল্যবান দেই।
উম, ঠিক কৈছে সময়বোৰ এতিয়াই প যিমান আমি পাৰোঁ আমি মা দেউতাৰ লগত কটাই ল'ব লাগে, কাৰণ সময়বোৰ ঘূৰি নাহে।
তাকেই-তাকেই, তুমি ভৱিষ্যত মা দেউতাৰ বাবে কি কৰিব বিচাৰা?
মই মোৰ মা দেউতাৰ বাবে মানে তেহেতক, তেখেতক সুখী ৰাখিব বিচাৰো আৰু তেওঁলোকৰ যিমান সপোন, সেই আটাইকেইটা সপোন মই পুৰা কৰিবলৈ চেষ্টা কৰিম। তোমাৰ?
অ', অ', একদম-একদম, মোৰো এইটোৱেই ইচ্ছা। তেওঁলোকৰ পৰিশ্ৰমৰ প্ৰতিদান দিবলৈয়ে বিচাৰোঁ মই প্ৰতি সময়তে।
অ', তেনেকুৱাই হ'ব লাগে। মাতৃ পিত আহ মাতৃ আমাৰ মাত মাতৃ পিতৃ ত্যাগৰ মূল্য আচলতে পৰিমাপ আমি-আমি মেজাৰ কৰিব নোৱাৰোঁ।
অ', কেতিয়াও কৰিব নোৱাৰোঁ হয়-হয়। তেওঁলোকে নিজৰ মানে সুখ ত্যাগ কৰি আমাৰ বাবে পৰিশ্ৰম কৰে ন? ত আমিতো সেইটো সেইটোৰ মানে ঘূৰাইতোতো দিবই লাগিব এদিন নাই এদিন হলেও ইভেণ্টো তাহাঁতি কেতিয়াও খোজা নাই ঘূৰাই মেলি।
সেইটোৱে-সেইটোৱে ঠিক কৈছা। সেইবাবে তেওঁলোকক সদায় সন্মান কৰিব লাগে আমি।
একদম-একদম, ভাল পোৱা আৰু সন্মান দুয়োটা প্ৰকাশ কৰিব লাগে, নহয় জানো?
অ', আজি আমাৰ মাতৃ পিতৃৰ বাবে কথা পাতি বহুত ভাল লাগিল।
তাকে-তাকে, তুমি ভাবানে যে মা দেউতাৰ পৰা আমি জীৱনৰ প্ৰথম শিক্ষা পাওঁ?
হয়, ভাৱোঁ-ভাৱোঁ ঘৰ ঘৰত আমাৰ প্ৰথম আহ আমাৰ মাষ্টৰ আমাৰ মা দেউতাই প্ৰথম তেখেতিয়ে আমাক শাই তাৰ পিছতহে আমি স্কুললৈ যাওঁ, স্কুলত শিকোঁ। কিন্তু চবতছে প্ৰথম আমাৰ গুৰু আমাৰ মা দেউতাই হয়।
হয়-হয় সচাকে, প্ৰথম বিদ্যয়ালয়টো আমাৰ ঘৰখনে হয়। একদম, মোৰ মা আৰু মোৰ অ মানে মোৰ মায়ে মোক সৎ কথা কোৱা আৰু সন্মান দিবলৈও শিকাইছে দে। মানুহক
অ'। আৰু মোৰ দেউতাই কয়, কঠিন পৰিশ্ৰম আৰু সময়ৰ মূল্য বুজিবলৈ শিকাইছে।
অ', অ', কেতিয়াবা আমি মা দেউতাৰ লগত মতভেদতো পৰোঁ, নহয় জানো?
অ', হয়-হয়। কিন্তু তাৰ মানে এইটো নহয় যে তেওঁলোকে আমাক কমকে ভাল পায় বা আমাক ভাল নেপায়, হয়নে?
অ', ঠিক কৈছা- ঠিক কৈছা। তেওঁলোকে সদায় আমাৰ ভালৰ বাবে ভাবে।
অ', বয়স বঢ়া- বয়স বঢ়াৰ লগে-লগে আমি তেওঁলোকৰ কথ কথা বেছি ভালকে বুজিব পাৰোঁ। সৰুতে অলপ সৰুতে খং উঠিলেও আজিকালি বুজিব পাৰোঁ আৰু।
অ', তাকেই। তাকে তুমি কি অ, সদায় মা- দেউতাৰ লগত ফোনত কথা পতা নে?
অ', মই সদায়ে পাতোঁ। মই সদায় দিনত দুবাৰকে কথা পাতোয়ে।
বা ইমান বেছি?
তুমি?
উম-উম অ', মোৰ বাবেও তেওঁলোকৰ লগত মানে নিয়মীয়াই কথা পতাটো দৰকাৰী কিন্তু ইমানো পাতি থাকিব নোৱাৰো আৰু ফোনত কিন্তু মানে তথাপিও মানে সময় কটাবলে চেষ্টা কৰোঁ আৰু যিহেতু চহৰত আছোঁ ঘৰত নাই এতিয়া।
অ', তাকেই। অলপ সময় কথা পাতি ল'ব লাগে তেওঁলগত, তেওঁলোকেও সুখী হ'ব।
মোৰ আকৌ তেওঁলোকে নিজেই ফোনত থাকিব নিবিচাৰে নহয় সেইটোৱেটো সেইটোৱেটো প্ৰব্লেম ফনটো কাণত লৈ থ থাকিবলৈও দিগদাৰ নহয়।
অ', দিগদাৰ- দিগদাৰ।
মই নিজে কৰিম নিজে, কি হ'ল? কাম কৰি আছোঁ, পিছত কৰিবি।
অ'। অ', অ', তাকে আমাৰ মা -দেউতাওঁ অকৌ কাম কৰি থাকে নহয় কাম নাথাকিলেও কাম এটা বিচাৰিয়ে ল'ব।
অ', একদম ব্যস্ত হৈয়ে থাকে জীৱনত।
অ'।
তাকে, তুমি মাৰ পৰা কি- কি শিকিছা?
মই মোৰ মাৰ পৰা ধৈয্য মৰম আৰু পৰিয়ালৰ লগত যত্ন ল'ব শিকিছোঁ, পৰিয়ালৰ যত্ন ল'ব শিকিছোঁ মানে।
আৰু দেউতাৰ পৰা?
দেউতাৰ পৰা মই কেনেকে পৰিশ্ৰম কৰিব লাগে কেতিয়াও আমি দুখ কৰিব নালাগে যে আমি বস্তু এটা পৰা নাই আমি সদায় চেষ্টা কৰি থাকিব লাগে সেইটো শিকিছোঁ।
বা -বা বহুত সুন্দৰ দে বহুত সুন্দৰ।
তুমি কি শিকিছা?
উম মই বহু সময় মানে মোকো শিকাইছে ভাল কাম কৰিবলে কে তেওঁ মিছা কথা নকবলৈ আৰু মানে যদিও বস্তু এটা জীৱনত মানে সফল নহওঁ যদিওঁ সদায় চেষ্টা কৰি থাকিবলে শিকাই বাৰু মোকো।
উম, ঠিক কথা বহুত ভাল কথা।
তাকে। তুমি এতিয়া- তুমি এতিয়া অ', অ', কোৱা
অ', কোৱা? অ', মই মানে এইটো কৈ আছিলোঁ যে তুমি অ', মই এইটো সুধি আছিলোঁ যে তুমি ভাবানে যে আমি আমাৰ মাতৃ পিতৃক আ ধন্যবাদ কমকে দিওঁ।
হয় মই ভাবোঁ বাৰু, বহু সময় আমি ভাৱোঁ যে তেওঁলোকে কথা কম কে কয়, মানে ধন্যবাদ দিব লাগে সেইটো কাৰণে।
উম, কাৰণ তেওঁলোকৰ ত্যাগক আমি সম আমি সময়মতে আমি মানে আগতে আমি বুজি পোৱা নাছিলোঁ, এতিয়া যিহেতু ডাঙৰ হৈছোয়েই তেনেকে আমি বুজিব পৰাও হৈছো।
একদম-একদম ডাঙৰ হোৱাৰ পিছতহে মানে বুজিছোঁ, তেওঁলোকৰ পৰিশ্ৰম কিমান আছিলে এতিয়াও কৰে বাৰু।
নকৰা নহয়।
তাকে আমাৰ মাতৃ পিতৃৰ কথা ইমান পাতিলোঁ অ', ভাল লাগিল, ভাল লাগিল। আকৌ এদিন লগ পাম আৰু তেতিয়া কথা পাতিম দেই।
অ', অ', ঠিক আছে থৈছোঁ।
অ', ঠিক আছে দিয়া, বাই-বাই।